অ হেল্ল'। ভালে আছো। তই ক? মই এতিয়া ঘৰতে আছো। বৰ্তমান, বাকী? ব্ৰইলাৰ ফাৰ্ম? অ ভাত ভাবিছিলো মই, মোৰ মই আৰু মোৰ লগৰ এটাৰ লগত ভাবিছিলো।
অ।
পিছত সি ক'লে যে এতিয়াতো এনেকুৱা বাৰিষা চিজনত অকণ বোলে কষ্ট হয়।
আটচা। সেইটো ময়ো শুনিছো বাৰু বাৰিষাত এতিয়া গঁৰাল-চৰাল দিওঁতে অলপ।
অ' অসুবিধা হয়, তাতে বৰষুণ-চৰষুণ যদি হয় মুৰ্গীখিনি মানে প্ৰব্লেম হৈ যাব পাৰে ন? বেমাৰ-আজাৰো হৈ যাব। বাৰে বোলে, সেইটো কাৰণে মানে মই ভাবি ভাবি ভাবি এতিয়া কথাটো চিন্তা কৰি আছিলোঁ।
আটচ্ছা।
লগৰ এটাইও কলে যে এতিয়া ব্ৰইলাৰ ফাৰ্মটো যদি খোল। তেনেহ'লে কষ্ট হ'ব বহুত। কিন্তু, ফাইদাও হ'ব এনেকে কৈছে আৰু এতিয়া বাৰিষা চিজনত মানে দামটো অলপ বাঢ়িও যায় ন বস্তুৰ। সেইটো কাৰণে উম, খাটনি কম, খাটনি বেছি। দামো বেছি সেইটোৱেই।
উম।
আচ্ছা, কৰ'বাত যোৱাৰ কথা কৈ আছিলি যে, কি হ'ল?
অ', তুমি এইয়া, তাকে এইফালে চেৰা পুঞ্জী‌ ফালে মাথা মাৰি আছিলোঁ আমি।
উম, মোৰ এই অলপতে লগৰ এটায়ো কৈ আছিলে চেৰাপুঞ্জী ফালে যোৱা ধান্দা মাৰি আছে, তাৰপিছত এটাই কৈছে জুবিন ক্ষেত্ৰত যাম বুলি।
আচ্ছা।
কি কৰোঁ?
ত' যাব পাৰি, দুটা জেগা, দুটা এটাত।
অ', একফালে গৈ পেলাই, একফালৰ পৰা আকৌ এইফালে লাহেকৈ গৈ ন?
জুলাইত ছামাৰ ভেকেচনো হ'ব।
উম, কিন্তু জুলাই মাহতো এতিয়া পোৱালি বিলাকৰ ইস্কুল বন্ধ হ'ব না।
উম, উম।
তাত ভিৰভাৰটো লাগিবই এনেয়ো, যাবই চাগে পোৱালি, পৰিয়ালৰ লগত হয়নে নাই?
উম।
উম।
এতিয়া ত' লগৰ কেইটামান চা, কোনে, কোনে যায় মই এইফালে চাওঁ।
উম, তাকেই। অ', ভাল লাগিব ন! গৈ?
মজা লাগিব। কিমান মান লাগিব, লাগিব পাৰ্চনেল পইচা? পইচা কিমান লাগিব? পাৰ্চনেলি ল'লে?
পাৰ্চনেলকে যদি যাওঁ নিজৰ বাইক যদি পেট্ৰল খৰচা কৰি যাওঁ পেট্ৰল এতিয়া যদি তই তোৰ গাড়ীখন ধৰ লৈ যাও হা। তোৰ গাড়ীত তোৰ খুব বেছি পেট্ৰল খাব ছয়শ টকাৰ পেট্ৰল খাব আপ ডাউন। ঠিক আছে অ' ছশ টকাৰ পেট্ৰল খালে মানে তাৰপিছত তই ধৰি ল তোৰ খোৱা বোৱা খৰচা লৈ ল'লি পাঁচশ টকা মান। খোৱা- বোৱা খৰচা ঠিক আছে। অ' খোৱা অ' খোৱা মানে মই কৈ আছো শুন খোৱা বোৱা খৰচা হৈ গ'ল তোৰ পাঁচশ কা হা। তাৰ পিছত তাত যদি কিবা ল'বলৈ মন যায় তোৰ আকৌ সেয়া সেইটো কাৰণে তই ধৰি ল নিজৰ হাত খৰচা আকৌ সেইটো তোৰ নিজৰ কেপাচিট হাজাৰ ল বাৰশ ল হয় নহয়। তাৰপিছত সেই তেনেকে আৰু কিমান কি হয়।
মানে কোনটো এইটো ছেৰাপুঞ্জি কথা কৈছ।
অ' চেৰাপুঞ্জি ন প্ৰথমতেই জুবিন খেত
অ' জুবিন ক্ষেত্ৰত বাৰু ইমান নালাগে।
উম, তাৰ পৰা সিপিনে যদি যাওঁ আৰু সেইটো এটা মিলাই ল'লে হ'ল।
মাৰি পঠালে হ'ল।
উম।
তাৰ পৰা যায় বাৰু তই লগৰকেইটাক কৈ থবিচোন কোনে কোনে যাব ন কোন-কোন যাব এনেই।
আমাৰ আছে লগৰ কেইটামান চাৰি পাঁচটা। এতিয়া আৰু এই বৰষুণ- বৰষুণ দিবা ধৰি আছে নেকি। বৰষুণ গুম- গুম গুমাই আছে দেখোন গুম গুমাই আছে দেখোন বতৰ।
অ'- অ' পুৰা গুম গুমাই আছে বতৰ।
এনেকে হ'লে কি হ'ব। আচ্ছা এটা-এটা কথা গম পাইছ নাই। দুুনিয়াত গোটেই চব জেগাত ইমান পানী- পানী- পানী হৈ গৈছে হা। কিন্তু আমাৰ ইফালে কিন্তু পানী অকণো নাই।
এইফালে বানপানী মানে উ- উ উধলীয়া জেগা না।
সেইটো কাৰণে ওখ চাপৰ যে আমাৰ ফালে ওখ ন আৰু সিফালে চাপৰ সেইকাৰণে চাপৰ জেগাত পুৰা বানপানী হৈ গৈছে গোটেই। উম, অৱস্থাই নাই- অৱস্থাই নাই একদম আৰু আমাৰ এইফালে চা খৰাং, খেতি কৰিবলৈ পানী নাই মটৰ বৰিং বহাবলগীয়া ছ বৰিং-বৰিং বহাই- বহাই খেতি কৰিব মানুহে এতিয়া।
অ' এইফালে চাব গ'লে আমাৰ জেগাখিনি বহুত ছেফটি আৰু।
অ' চেফটি মানে এই এটাই বস্তুৰ খালি অকমান কষ্ট হয় যে হাতীটো ওলাই আৰু। ন, এনেকুৱা-এনেকুৱা সময়তে ওলাই বাৰু।
অ'-অ' সেইটোৱে অলপ
উম, এইটো সময়তে হাতীটোয়ে কেজেং খালি বাকী একোতে প্ৰব্লেম নাই, তহতৰ এইফালে হাতী ওলাই নুলাই আজিকালি।
হাতীটো ইফালে ওলাইছে বাৰু, এই সিদিনা ওলাইছিলে বোলে হাল্লা শুনিছিলো। তাত তাৰ পিছত ফস্তা কেইটা আহি পেলাই খেদাই দিলে।
উম, একচোৱেলি হাতী উলালে ভালো লাগে দে ন ফূৰ্তি চূৰ্তি হৈ যায়।
উম। ফুৰ্তিও হয় বাৰু তথাপিও ঘৰত এফালে খেদা মাৰি দিলেহে ফূৰ্তি ওলাব।
এবাৰ যে তহতৰ ফালে যে এটা যে ওলাইছিল যে অকমান যে চ কুতো অকণ বেয়া হাতী এটা ওলোৱা নাছিলে হে, সেইটো খেদি- খেদি মানুহ দিনদাল থাকিলো আমি নহয়, কিমান টাইম লাগিলে বা পৰে বা।
অ'
অ' এইফালে যে ওলাই সেই তাত আছিলে প্ৰথমতে সেই নতুন গাওৰ সেইফালে।
উম'-হম-উম।
নতুনকৈ যে গাঁও বহিছে, তাৰ পৰা, তাৰ পৰা সিফালৰ পৰা হেৰি হৈছে
থাকেই, এতিয়া কি কৰি আছা।
চাই যেনেকে কৈছে।
কি কৰি আছ, এতিয়া বোলো।
বৰষুণে আহিছে দে।
এতিয়া কি কৰি আছা।
মই চেণ্টাৰৰ ফালে যাম বুলি ওলাই আহিছিলো, বাটতে বাটতে বৰষুণে পাই গ'ল।
পিছত দিব।
তাকে এতিয়া গুচি আহি নাই এইফালে খোজকাঢ়ি, খোজকাঢি লাহে- লাহে এয়া বৰষুণ থাকে বৰষুণ। বৰষুণ যাকে পাই গৈছে ৰাস্তা, যে মই যে ইপাৰ নে সিপাৰ
হম। তাকেই এতিয়া লগৰকেইটাক কানেক্ট কণ্টেক্ট কৰ। কোনে কোনে যায় কি কথা, জুবিন ক্ষেত্ৰত যোৱা হ'ব বাৰু জুলাই মই, সেইটো কনফাৰ্ম বাৰু
অহ।
যদি তাত যাব পাৰো তে একেবাৰে শ্বিলঙতো যোৱা
অ' এ-এ এটাতে হেৰি কৰিব লাগিব চবেই মিলি হয়, নহয় উম' ভাল নিজৰে মানে চা তই ইয়াৰ পৰা ধৰ চাৰিজন গ'লি, সেইফালে আৰু আমি চ জান আৰু শ্বিলঙলৈ যোৱা লগ পায়েই যাব পাৰো কি ঠিক। হয়, নহয় লগ পাই গলে ভাল লাগিব উম'।
অ' মানে এনেই কবা এখন কেব এখন বুক কৰিলে ভাল হ'লে হয়। কিমান দাম পৰি যায় এইবিলাক বাইকখন নিওতে অলপ কষ্ট হ'ব ন চলাওতে
কেব বুক কৰিলে বেছি খৰচা নহয়, এতিয়া গুৱাহাটীলৈকে তোৰ কেব খনত খৰচা হ'বতো তিনি হাজাৰ টকা এটা ল'বই, ঠিক আছে তাৰ পৰা আকৌ শ্বিলঙত যদি ল শ্বিলঙলৈকে তো পঁচিশ, তিনি হাজাৰ ল'ব, তিমানে লয় মানে তই খোৱা-বোৱা কৰি ছয়, সাত, আঠ হাজাৰ মান টকা খৰচা হ'ব আৰু এইটো তোৰ অকলে নহয় গোট খিনি মিলাই আৰু অ' গোটেই অ' গোটেই গ্ৰুপটো অ'-অ' সিমানেই অ' গোটেই গ্ৰুপটোত
উম। হেল্ল'।
মিল এতিয়া চা তাত তই অকলেতো এতিয়া ভাড়াটো দি পেলাই তো গাড়ীখনতো নি নিয় নহয়।
অ'। ত' সকলোৱেটো ভাড়া মিলাই পেলাই দিম না অ' হেল্ল'।
হ'ব নহ'লে ক'ত লয় আ, বৰষুণ আহি গ'ল দেখিলি।
বৰষুণ আহিল নেকি?
আহিছে পাপিটাৰ মই দোকানলৈ পাই যাওগৈ তাৰপিছত কি কৰো এতিয়া বৰষুণ আহি গ'ল ন দৌৰি আছো মই এনে কিন্তু ভাওনাখন চাই বিৰাট ভাল লাগিল দেই।
অ' ভাওনাখন ভাল লাগিল ন'।
একদম বিৰাট ধুনীয়া লাগিলে, এনেুকোৱা ভাওনা মানে কি ক'ম আৰু
হে-হে।
কি দৃশ্য ই উম' ভাল লাগিল চাই আকৌ আমাৰ আমাৰ এইফালেও পাত। পাতাৰ কথা কৈ আছো।
অহ, কেতিয়ালে?
তেতিয়াহ'লে মানে অহা মাহতো বেছি দেৰি যাব বাৰিষাটো এ এতিয়া বৰষুণৰ চিজেন ন' মাজতে চাই পেলাই এই কৰিম বুলি ভাবিছো।
অলপ হেৰি কাল্পনিক টাইপৰ আনিব খুজিবি।
অ'।
মানে অংকীয়া মানটো ইমান মানে মানুহে চাব পছন্দ নকৰে, উম। কাল্পনিকটো অলপ চাই ভাল পায়। কিছুম-কিছুম যুদ্ধবিলাক। ৰংকী নাথ বুলি ক'লে অকল পয়াৰ চৰাই বিলাপ চিলাপ
উম, উম, উম, তাকে।
উম, সেইকাৰণে অলপ ক'বি আৰু সিফালে। কি পাওঁ এতিয়া, কেতিয়া পাতে বুলি কৈ আছিলি? পোন্ধৰ। হেল্লো। হেল্লো। '
শুনি আছো‌ কোৱা।
হেল্লো অহ।
কি আছে তোৰ।
আৱাজটো কিয় কান্দি কাটি আছে বা।
জানো নেটৱৰ্ক আছে নে নাই।
নেটৱৰ্কটো পাই আছে বাৰু তাকে পোন্ধৰ কি কলি।
পোন্ধৰ দিনৰ পিছত ভাবিছো।
আচ্ছা অহ অহ।
অহা মাহৰ ছয়। অহা মাহৰ ধৰ চৈ চৈধ্য পোন্ধৰ তাৰিখ মানে।
অহ জুলাই মাহৰ।
জুলাই মাহৰ আজিতো ঊনত্ৰিছ হ'লেই আঠাইছ নে ঊনত্ৰিছ আজি। আজি তো আঠাইছ নে ঊনএিছ হলেই
অহ অহ।
অহা মাহলে চাওঁ কি হয়।
অহ হয়তো জুলাই মাহত ন।
উম।
ইয়াত কি ইয়াত আচলতে ইমান কৰিব নালাগে চাগে হেল্লো। '
নাই নাই চবৰে আমাৰ টেলেণ্ট।
উম।
খানা‌ চানা কৰি।
অহ অহ শুনিছো অহ।
অহ সেয়াই বেছি থাকিব নালাগে আৰু অকণমান দেখালেই হ'ল।
অহ আমাৰতো দচ দিন পিয়াছ হৈছে।
অহ দহ দিন হৈছে যদি ইমান ধুনীয়া ভাওনা হৈছে হয় নহয়।
উম এতিয়া আমাৰ এই ফাটাফাটি হ'ব একদম। বিৰাট ধুনীয়া লাগিব চাই তেতিয়া।
উম চবেই কৈছে বাৰু আমাৰ ভাওনা ভালে হৈছে বুলি।
অহ অহ এই তাকেতো ভাল হোৱাটোৱে বিচাৰোঁ হয় নহয় অহ। ভাল হোৱাটোৱে টো বিচাৰো আমি উম।
ছেকেণ্ড দিনা আহিছিলোঁ চাগে ন।
অহ আহিছিলোঁ তেতিয়াতো ইমান ইমান বৰষুণ দিছে যদি আমি বৰষুণ। চাইছোঁ।
অ'। চবেই কৈছে ভাল লাগিছে বুলি বাৰু। হেল্ল'! ক'ত আছ? দোকানত?
দোকানতে আহিছোঁ। বৰ বৰষুণ দিছিলে অকমান মানে আৱাজটো প্ৰব্লেম কৰি আছে অকমান ন'।
অ', তাত এইফালে বৰষুণ দিছে নেকি?
অ', দি আছে বৰষুণ আকৌ। সেইফালে দিয়া নাই? এই তেনে আ
অ', এইফালে পুৰা মুকলি কৰি আছে, বৰষুণ দিয়া নাই বাৰু। হেল্ল'! হেল্ল'! হেল্ল'!
উম।
উম, দে, হ'ব দে, তুনে গ'লে কবি ন?
অ', অ', দে কম দে, মই হা। উম, উম দে, দে ঠিক আছে দে, উম, ভালে থাক। দে, দে, অ'।